শুনিছো
উম, এনেই বহি আছো।
অ' ভাত খালি?
ভাত খালো খালো। তই ভাত খালি নে? ভাত আজি ভাত, আৰু নিমখ ল'লো, আৰু মাংস।
অ' আজি মাংস আছিলে?
উম মাংস এনে অলপ গ্ৰেভি টাইপত বনালো
অ' মোৰ আজি আলুপিটিকা আছিলে, মূৰ আজি আলুপিটিকা আছিলে।
আলু, আলু বইল কৰিলো আও, আলু আৰু দিম বইল কৰিলো। তাৰপিছত পিটিকা কৰিলো আ আচাৰৰ তেল আছিলে, আচাৰৰ তেল উলিয়াই ললোঁ। খাই দিলো। তেনেকেই খালো দিনত-
দালি-চালি নাই?
দাল-চালি নাই, এইবোৰ বনাবলৈ মন নগলে, দিনত ওলাই গৈ বাহিৰত পৰঠা খালো। কালি ৰাতি হোটেলত ভাত খালো। মই ৰুমত বনোৱাই নাই, পৰহি কালিৰ পা। পৰহিয়ে বনোৱা।
অ'।
লগৰকেইটা অহাৰ দিনাই বনোৱা।
ৰাতি ৰেক, ইমান দেৰিলৈকে আছে জানো সেইখন হোটেল? ভাত খাব পৰা, সেইটোৱে ভাত খাব পৰা হোটেল
নহয় কালি খাছী মাংসয়ে খাইছো, ভাত।
অ'। কিমান মান লয় খাছী মাংস খালে?
দুশ-আশী টকা।
অ' বেলেগ দেই।
হা
বৰ বেলেগ!
তাকে দেউতাই পইচাটো দি দিলে, মে ঘৰপা ধুনীয়াকে খাই দিলো। খাছী মাংস কিনি আনিবলৈ দিছিলে প্ৰথমতে তিনিশ টকামান, তিনিশ টকামান, দুশ টকা মান বোলে খাছী মাংস কিনি আনি ঘৰত বনাহি। মই গৈ পেলাই খাই থৈ গুছি আহিলোঁ ভাতটো।
ঠিকে আছে। লাভেই হ'লতো।
নাই।
লাভেই হ'ল এইফালে, খালিও, পইচাও বাচিলে।
অ' পইচা বাছিলে নে? য'ত মই কিনি অনা হ'লে দুশ টকা যায়, তাত মই দুশ আশী টকা দি খাই থৈ আহিছোঁ। পানী বটলটোত লৈছে দশ টকা।
উম দশ টকা এটাটো বাচিছে।
তাৰপিছত আকৌ চহী এৰা আৰু লৈছো সেইফালে গৈছে পোন্ধৰ টকা
অ পাঁচ টকা এটা গ'ল
নহয় মই কিনি অনালে দুশ টকাই সেইফালে আকৌ মই খাওঁ তে যে দুশ আশী টকা লৈছে
তাকে এতিয়া কি কৰি আছ
দে শুই আছোঁ এই ভাত ভাতটো খাই উঠিছোঁৱ আৰু অকণমান আগত বতৰ কেনেকুৱা সেইফালে
বতৰ অলপ আগলৈকে বৰষুণ দি আছিলে পোৰা দবা পিটা বৰষুণ বৰষুণ বহুত দেৰি দিলে এঘণ্টা দুঘণ্টামান দিলে তাৰপা এতিয়া অলপ এৰিছে আক এতিয়া বতৰটো বাৰু ভালেই বাৰু এতিয়া ব নিদিয়ে যেন লাগিছে
আজি ঠাণ্ডা নে গৰম সেই ফালে
ঠাণ্ডা ঠাণ্ডা ইমানো গৰম নহয় আজি দিনত অলপ দিনৰ অলপ দিছে আৰু গৰমতটো এনে ইমান দিয়া নাই আৰু পৰহিৰ দিনা দিছে এনেকে
অ আমাৰ ইয়াত আজি চাৰিদিন হল ৰদে দি আছে বৰষুণ দিয়াই নাই বৰষুণ দিয়া নাম লোৱাই নাই গৰমত গোটেই অৱস্থা বেয়া
আজি একচল্লিশ ডিগ্ৰী মাৰিছে
বাব বহুত মাৰিছে
অ কালিও মাৰিছিলা কালি চল্লিছ ডিগ্ৰী কি নে কিমান কাইলৈও মাৰিব কাইলৈ একচল্লিশ ডিগ্ৰী দেখাই আছে আজি চাইছিলোঁ
অ আজি বতাহ ধুমুহা অহা কথা আছে পাইছিলোঁ মানে অহ বতাহ ধুমুহা কাৰেণ্ট আছে আহিছে অলপ আগত আহিছে কাৰেণ্টটো গ'ল গ'ল গ'ল গ'ল মানে বৰষুণ দিযা পৰা গ'ল গ'ল গ'লেই আৰু
অ পথাত পানী আছে জানো
পথাৰত পানী নাই পানীও কমিছেগে
কেলে হ'বই লাগে গোটেই ৰাস্তা ডুবিব লাগে কি কাৰণে হোৱা নাই
আকে আশা বেছিকে আশা কৰোঁ যে সেইকাৰণে নহয় আমি
বাৰিষা যাবই হ'ল এতিয়ালৈকে পানী হবলৈ বাকী আছিল
তাকে আমি কিমান আশা কৰিছিলো পানী হ'ব ৰাস্তা বাগৰি গৈ পেলাই এই
তাকে এতিয়া পথাৰলে গলে পানী নাই
পথাৰতে পানী নাই অ
মাছো নাই বোলে পাবলৈ
মা মাছ পুখুৰী ডুবিলেহে মাছ উলাব পুখুৰী চুখুই টো ডুবাই নাই
ভোও ৰোবা
না দুৱা
তাকে দিনকাল বহুত।
আহ কি দিনকাল আমাৰ এইটো চাইদে বেয়া। টো চাইডে পানী বহুত বেলেগ বেলেগ জেগা।
অ আমাৰ হেইদখতে নাই আৰু বাকী গোটেই চকতে হৈ আছে।
কি বোলে চকু মেলি নাচালেই নেকি ভগৱানে।
তাকে মই আকৌ এইফালে পোৱা ৰৰ এইকেইদিন গ গৰমে মৰম কৰি দিছে।
উম দিনত বাও গৰমটো দিছে বাও উম।
মোৰ এইটো একেবাৰে প্ৰেছাৰ কুকাৰ এটাৰ ভিতৰত সোমাই থকা নিচিনা লগে।
তাকে ৰুমটো মানে গছ গছনি নাই যে সেই কাৰনে।
শুই থাকো নে এনেক খিৰকী খুলি থলোঁ গোটেই ৰাতিটো ৰাতিপুৱা খিৰিকিখন খুল খাই আছে শুই আছোঁ ৰ'দটো ৰ'দ আহি পৰিছেহি নাহই গাত পিঠিতে
চেকচকাই গৈছেগে।
এ চেক চেকাই গৈছে কালি ৰাতি কুলি চাৰাই এটা সময়ে মোৰ ৰুমৰ ভিত সেইটোও বিহু এখন দেখালে তিনিটা বজালৈকে
অ ভিতৰত সোমাই গ'ল।
ন কুলি এটা একেবাৰে ভিতৰত উই ফুৰিছে মোৰ ওপচ চোপৰে গোতেইখন অত খুন্দিয়াইছে তত খুন্দিয়াইছে চিঞৰি চিঞৰি। উই ফুৰিছে ওপলে নেযায় মইলো কাইলে দিনত উলিয়ায় দিম নহয় লাষ্টত গলে ধৰিলোগে। গোটেই খেদি খেদি খেদি লা মা মাৰি দিলো সৰি পৰিল তাৰপিছত অলপ দেৰি ৰাখিলো পানী চানী খোৱালো তাছত আকৌ উৰিবলে লাগিলে। আকৌ ধৰিলো ধৰি পেলাই তাৰ পিছত দবা খনখুলি এৰি দিছোঁ চাৰিটা বজাত।
অহ বিহুখন দেখুৱালে মানে কালি।
কলি সেইটোৱে মোক শুবও নিদিলে সেইটোকে খেদি ফোৰোংতে গ'ল মোৰ গোটেই ৰাতিটো। আৰু যিকিটা চিঞৰ মাৰিছে তেটোফলা হেএ
কুলি ৰাতি উৰে জানো।
জানো এইটো ক পা আহি ওলালেহি পাত্তা নাই মুঠতে একদম আহি প্ৰথমতে সোমালে পাকঘৰত পাকঘৰ সোমালে গোটেই বস্তু সোপা পেলালে। ধপ ধপাই গোটেই গামলা এটা পেলালে গিলাচ এটা পেলালে। চামুচ থোৱা আৰু কিবা কিবি ধেই পেলালে তাৰপিছত পেলালে বোলে আহিলে। সোৱা ৰোমৰ ফালে খুব উৎপাত কৰিলে আহি লৈ ইটো পেলাইছে সিটো পেলাই ফেনখন আহি ধাম ধাম খুন্দা মাৰিছে।
ওম।
তাৰপিছত এইটো ধ ধৰিবগৈ লগীয়া হ'ল লাছতত নহবা সি নধৰা হ'লে ই কি কৰিলেনে এই চকুৱে টকুৱে খুন্দিয়ালেগে হেলে
অ আৰেই
ঠাণ্ডা দিন হোৱা হলে কাপোৰ এখন লৈ শুই থাকিলো হেতেন
অ গাই চায়ে খুন্দিয়াব
আৰু ধৰোতেনো যিটো কামোৰ মাৰি ধৰিলে হাতটো পা নেৰা হ'ল নহয়। এ এচামাই দিছোঁ তেতিয়াহে উৰি গৈছে
হে হে ডাঙৰ আছিল নে?
বৰবেছি ডাঙৰ নহয়। লগৰ এটাই কথা পাতি আছিলে ফোনত আমাৰ লেখকে।
অঁ লেখকে। অ গম পাইছো
এ লে লেখকে লেখকক সুধিছো তাকে খাব নেকি।
উম অ। খোৱা হলে খাই দিব লাগিছিল অ খোৱা হলে ধৰিদিবগৈ লাগিছিলে।
তাকে সি নাখাওঁ বুলি ক'লে আক। কি কৈছে কুলি বোলে এটা ৰাষ্ট্ৰীয় সম্পদ বোলে।
আহ অ সেইটো হয় বাৰু।
মই সেইকাৰণে এৰি দিছো।
উম
তাকে এতিয়া এতিয়া এতিয়া এইবিলাক বস্তু ন মই এটা গুৰি মআ এটা সাপ মআ এটা গ় মআ শাস্তি একে গম পা নেপা গৰু মাৰিলে যিমানটো শাস্তি পাবি এইবিলাক বস্তু মাৰিলে সিমানে শাস্তি পাবি
জীৱ সত্যা টো মহা পাপ আও
হুউ
জীৱ সত্য মহাপাব
তেতিয়াহলে ব্ৰইলাৰ দোকানী কেইটা
সেইকেইটাটো নৰকলে যাব
ন।
নৰ কলে যাব।
কাইলৈ যদি তহে কাটিবলগীয়া হয়।
ময়ো যাম আকৌ মইতো এনেও যামেই।
হম।
মই নেমাৰিলেও যাম।
অ হৈ গৈছে।
মোৰ বিশ্বাস আছে।
তাকে লগ পাম তেতিয়াহ'লে যদি আমিও সেইফালেকে যাওঁ।
লগ মা মাতিবি দেখিলে নমতাকৈ নাথাকিবি।
এদিন লগ পাই এদিন লগ পাই গাহৰি।
খানা খাব লাগিব, এনেও খানা খাবলৈ বিচাৰি থাকো।
গাহৰি মাংস খাব লাগিব তহঁতে।
গাহৰি তাতে আকৌ গাহৰি পাম নাই বা।
তাকে সেইটো সুবিধা আছেনে নাইবা তাত।
তাৰ এনেই লোকেল পাবি লোকেল মুৰ্গী চুৰ্গী। বইলা চয়লা। উম ফাইভ জি বলা।
অ তাকে। আমাৰ ই তাতো মানে হে।
ব্যৱহাৰ চলাই থে।
আৰু কাৰণ সিও তালৈ যাব না জেগাটো চিনাকি থাকিব এ তটা। সিওঁ বেলেগ বেলেগলৈ নাযায় নহয়। আহ অহা যোৱা এতিয় পৰাও থাকি গলে পাই নবা ৰাতি সি এইবিলাক জেগালৈ নগৈ আৰু কেুৱা জেগালৈ যাব নো ।
যাই যাই সি ও দুবাৰমান গৈছে। আমি স্কুলত পঢ়ি স্কুলত পঢ়ি থাকোতে যে। ওলমি দিছো ন।
অ কৈছে গৈছে এইখন যে খুব স্পীডতছে চাইকেল যে চাইকেল স্পীড চলাই। গাই দা গাই দত যে গম পোৱা নাপায় আৰু কথা ।
পাও পাও, পাও পাও স্কুলৰ পৰা আহি থাকোতে।
স্কুলৰ পৰা নহয় গধূলি সময়ত। এই ইহঁতৰ ঘৰৰ কাষৰ ছোৱালীজনী যে ক্ষীণকে যে চশমা পিন্ধনে। এই তাইৰ লগত কম্পিউটাৰ ক্লাছ কৰি ঘৰলৈ গৈছিলে তাইৰ লগত এই অগা পিছা খেলিছিলে একেবাৰে চাইকেল লৈ পেলাই। পুৰা স্পীডত গৈআছিলে গৈআছিলে গ গাড়ীখনো আগেৰিে গাড়ীক খেদি। পাৰ হৈ যাবলৈ লৈছিলে গাড়ী খনৰ মানুহ জনে দজা খন খুলি দিলে দজা। যাই মলে গুজি গ'ল। এইখন কাই আহদি ত ব। দুখ পাইছিলিলে ভালকে পাইছিলে।
উম। তাৰপ তাৰপৰা তাৰপৰা, আমি তাৰও চিনাকি আছে। তাতে, নগৱত আমিও তে। এতিয়া অলপ, উম ভাল হ'ব আমি ইমান এটা ভয় খাই থাকিব নালাগে। আৰু লোকোৱা জেগা বুলি। নিজৰে পৰিয়াল, চিনাকি আছা আহ। তাকে আমি তাক কণ্টেক কৰিম কিবা প্ৰব্লেম মানে।
তাকে এই সি যো আগতে আমি স্কুলত যে প়ি থাকো নে এই যে ব্ৰইলাৰ দিনা কিনিবলৈ। পায়ই যে মনত আছে নাই।
আছে আছে আছে।
সেই ব্ৰইলাৰ দাননাো সিহঁতৰ লগত ফাৰ্মো নাই খাইছিলে নে কিন্তু ঘৰৰত ইহতি।
খাবও পাই আৰু, নামো বইলাৰ দাহে।
বইলাৰ দ।
হো।
ত বোলে সান্দহগুৰি চান্দগুৰি নি নাই খুন্দি খাইহে নেকি?
খাই গাখীৰৰ লগত।
অ ৰাতি। হৈ দিছো মই লগঘু জলপান লগুৰা। তাকে। সেইটো ককাই বাপেক ককাই বাইকেইটাই কিন্তু নাম কেইটা প আজ।
গোতেই কেইটা।
অ গোটেইকেইটা ঋতু, তাকে।
আৰু এটা কাম কৰিছিলেি এই মাহে মাহে যে যায় যে সি বন্ধাকবি আ। কিনিবলে।
আহ বন্ধাকবি অ, এই বি অ এইফালৰ পৰা।
এই দু চাৰে বাজে।
অ এই বিলাহী ফালৰ হ'বা।
বিলাহী ফালৰ পৰাওঁ অ। বন্ধাকবিটো আনিলো পা, খুব যায়। গড়ীত যাই গড়ীত য আহি, খুব যায় আহ বন্ধকবি আনিবলে। কি কৈ সি বন্ধাকবিটো।
বন্ধাকবিতটো কি কয় বা দেউ তাৰ লালু গলে অহা যোৱাতটো তাৰ, লালু গলে অহা যোৱা মই তাক যেতিয়াৰা চিনে পাও ম। তেতিয়াৰা শুনিছো সি যে লালু গলে অহা যোৱা কৈ।
আহ।
অ, তাকে সেই। এতিয়া সি কি কৰিবলৈ যায় সি হে জানিব।
ই আগৰ পৰাই ত কিবা আছে। নখন আকৌ, নখন সেইটো চাইডে নেকি বাৰু।
নাজানো হে ফালে এটা। কি আছে তাক এদিন সুধিব লাগিব ভালকে। বহিব লাগিব এইেইটো কথা ওপদামী গোটেই কেইটাই এদ। এখন কমিটি গঠন কৰিব লাগিব গম পাইছেনে।
নহলে নহ'ব।
প্ৰথম কৰি বহিব লাগিব ভালকে।
সি তেনেকে আমি বিপদত থকাটো নিবিচাৰো ন।
তাকে এইবাৰ মুক্তি পাবলৈহে নে কিন্তু সোনকালে।
মুক্তি পাব লাগে তে সোনকালে।
তাকে, ইয়াত সেয়া মৰিলে বুলি তই সেয়া লগাইে দিলি।
আহ।
আহা। এতিয়া দেখিছিলে নে চাগে মানুহবো পাই এতিয়া দেখিছেগেটো ভূত দেখালেই দেখে।
উম দেখে দেখে।
হে কপাহ ওলালে হি বুলিব এইটো। কি কাৰণে। এ তই কি গান তা লগাইছিলি?